হেল্ল'
হেল্ল'
আঁহ কি কৰিছা
আঁহ কি কৰিছা?
এ আছো এনেই ভাত ভাত পানী বনাই জৰি হৈ ৰবা আমাৰ উম মানে ফিচাৰী এ আছো ফিচাৰী এটা আছে আমাৰ তাকে মাছ বোৰ দেখোন মৰি ছে তাকে এতিয়া চাই আছো কি কৰিব লাগিব গৰম গৰমতে হৈছে নে কি হৈছে তাকেই মানে এতিয়া বেছিয়ে দিওঁ বুলি ভাবিছো গোট গোটেই মাছবোৰ মৰি গৈছে যে কি কৰো ভাবি বেছি গৰম হৈছে নেকি কি পানীতো এতিয়া তাকে ভাবিছো কি কৰো গোটেই গোটেই মানুহ খিনি তাকে লগ হৈ ভাবিছো ৰবা বেছিয়ে দিওঁ নেকি মানে অলপ ডাঙৰ হৈছে কি মানে অলপ ডাঙৰ হৈছে কিন্তু অলপ তো সৰু সৰু হৈ আছে ন ভালো লগা নাই তেনেকুৱাতে বেছি দিবলৈ িক এ কিবা মেডিচিনহে পাইনে কি কৰো
কি জানা আমাৰ মানে ওচৰতে আৰু তোমাৰ এই আমাৰ স্কুলত গাওখনৰ ওচৰতে তোমাৰ সিহঁতৰ মানে ৰাইজৰ পুখুৰী যে থাকে ধৰি লওক সি অ বিহু চিহু ইঈদ চিদত যে সিহঁতে যে ধৰি লওক হেৰি কৰে হয় কান্দে মাছ মাৰে যে সেনেকে মানে এটা মানে ওচৰতে বনাই লৈছে তাৰ পিছতে সেইদিনাখন আৰু স্কুল চলি থকা অৱস্থাত ধ মই ছুটত যাব ওলাইছো আঢৈট মান বজাত তেনে তোমাৰ সিহতে গোটেইখিনি মানুহ আহিছে গাঁৱৰ মানুহখিনি আৰু মই সুধিছো আৰু এজনক কি হৈছে নো অ অ ফিচাৰি ৰ ওচৰত আহি য মানে স্কুলৰ লগতে ফিচাৰী টো তোমাৰ অ চৰত মানে ওচৰতে তোমাৰ স্কুল খনৰ পৰা অকনমান মানে ফিচাৰ আমাক ডী মানে আমাৰ অ বাউডৰ লগত তাৰ পিছত। তাৰ পিছত আৰু মোক সুধিলো কি হৈছে নো এনেকে। পুৰিলুত। তাৰপাছতে কৈছে নহয় বাইদেউ গোটেই বোলে মাছ বিলাক বোলে মৰি গৈছে গম পাইছা নে উপঙি আছে সেই তেনেকুৱা হৈছে নেকি তোমালোকৰো তাৰ পিছত সিহঁতে কি কৈছে জানানে অ অ কোৱা কোৱা সিহঁতে পানী দি দিছে কিন্তু। পাইছা নে পানী দিছে। অলপ ঠাণ্ডা পানী মানে ব্যৱস্থা কৰিছে। অ মটৰ দি পানী দি আহিছে।
মটৰ দি অ তাকে ভাবিছো আমিও অলপ। পানীতো সি মানে পাপটো হৈ গৈছে যে। তাকে ভাবিছো মটৰ চলাই আমিও। পানী অলপ দিওঁ নেকি তাকে ভাল চাই চাই অলপ উম চাই চাই অলপ বেছিও দিম মানে এতিয়া তাকে মাছ।
ডাঙৰ হৈ আছে অ মাছখিনি ইমান। ডাঙৰ মাছ খিনি বেছি। বেছি দিয়া আৰু ধৰি লও মৰা মাছখিনিকো অ সেইখিনি বেছি দিয়া সৰু মাছখিনি। কি কৰিবা যিখিনি মানে আছে ভাল হয়। তাতে তুমি ঠাণ্ডা পানী অলপৰ ব্যৱস্থা কৰি বলে সেইখিনি ৰাখ। সেই দিয়া। আচলতে পানীতটো কমিছে ছাব দিয়াত।
কমিছে মানে, শুকাইছে যে অলপ, অ শুকাইছে মানে। তাপতে। এইকেইদিন মানে আমাৰ ইয়াত বৰষুণ নাই। সেইটো কাৰণে মানে অলপ এতিয়া পানীটো। শুকাইছে আৰু তাপতে মানে মাছখিনি অলপ কষ্ট পাইছে নেকি। কি তাকে মাছো বেছি অলপ মাছো। মাছ মানে অলপ বে বেছি হৈছে। এতিয়া, বেছিকে দিয়া গ'ল এবাৰ, অ তাকে বহুত খিনিয়ে ৰৌ আছিলে ভকুৱা আছিলে। আৰু এই লোকেল চন্দাটো আছিলে। উম চন্দা মাছ অলপ আছিলে উম। বহুত অ ইমান ধুনীয়া ধুনীয়া খাবলে মানে তোমাৰ। কিনি অনাতকে মানে, এ মানে আজিকালি কিমান মেডিচিন দিয়ে ভাবাচোন। ঔষধ কিমান দিয়ে ফিচাৰী বিলাকতো সেইকাৰণে ভাব আমি ইয়াত একো দিয়া। যে যিবোৰ দানা দিব লে সেইবোৰ দিওঁ। বা ঘৰৰ অ ঘৰৰ কেতিয়াবা ভাত চাত তাত দিওঁ যিমান যি দিব লাগে অ। মানে তেনেকে আমি একো। মেডিচিন বা খাৰ চাৰ তেনেকে একো দিয়া নাই
উম হয় আক বেয়া লাগে। বুইছানে উম চোৱাচোন বহুত বেয়া লাগে। মানে কি জানা কাৱৈ মাছ বা এনেকে তোমাৰ কাৱৈ কাৱৈ মাছটো হওক শিঙি মাছ হওক আৰু তোমাৰ গৰৈ মাছটো চোৱাচোন অকন বোকাতো জীয়াই থাকে। হয়নে? অলপ বোকাতো জীয়াই থাকে কিন্তু তোমাৰ বাকী ৰৌ মাছ।
উম পানী নহলে মৰি যায়। তাকে এতিয়া দেখি তোমাৰ বেয়াও লাগিছে গম পাইছে, এতিয়া তাকে কি কৰো গোটেই মানুহখিনিয়ে মানে ভাবিছো আৰু এতিয়া তাকে অলপ চাই চাই।
হয় হয় বেছি দিয়া অ বেছি দিয়া।
ইমান খিনি হৈছে মোৰ। ছে এতিয়াতো উঠাই আনিম উ উঠাই আনি লাগিলে নিজৰ খাম আৰু অ ওচৰ পাজৰ মানুহ খিনিক দিম আৰু।
মানে কি জানা পানীটোহে গৰম উঠিছে কাৰণেহে মাছটো মৰিছে তেওঁলোকৰতো বেমাৰ হলে গোটেইবিলাক মাছ মৰি যাব কিন্তু আৰু পানীতো কমিছে সেইকাৰণেহে তোমালোকৰ সেই
এতিয়া মানে তোমাৰ ডাঙৰ মাছ মৰিও মানে সৰু মাছখিনি আছে যদি বেমাৰ চেমাৰ কিবা লাগিল হয়তো তেনেকে সৰু খিনিও মৰিলে এতিয়া মানে ডাঙৰ উ ডাঙৰ খিনিয়ে বেছি মানে হেৰিটো পাইছে তাপটোত মানে পানীতো পানীটো কমিছে যে অলপ তাকে ভাবিছো পানী অলপ দিব লাগিব দি কৈ কণী হোৱা দিন অ সেইটো কাৰণে বেছি বেয়া লাগিছে জানা মাৰিব কৰিবলে এতিয়া কিমান মাছ ওলাল হয় আকৌ
তোমাৰ এনেকোৱা দিনত তোন তোমাৰ হেৰি ছেৰি তো মাছ মাৰিবই নিদিয়ে কাৰণ কিয় মাছৰ কণী পা পোৰা মাছ হয় যে হয় সেইটো কাৰণে
ম এইটো পৰ্যটনৰ সময় ন এতিয়া কিমান মাছ ওলালে হয় সেইখিনিৰ পৰা
চচ শন চচ
এতিয়া ইমান ইমান মানে খিনি লষ্ট অ লোকচান হৈছে বহুতখিনি ইমান খিনি কৰি-ধৰি, এতিয়া মানে সময় দি এতিয়া কণী হোৱা সময়ত চোৱাচোন, এতিয়া এনেক হৈ গৈছে। তাকে এতিয়া কিবা এটা কৰি
চোৱাচোন, এনেকুৱা এটা হৈছে তুমি বিহুৰ টাইমত ইমান পালা হয়। কৈ কি গ'ল হয়, হয় মাছখিনি এত এনেকে ধৰি লোৱা এক কেজিমান ওজন এটা হ'লেও বাঢ়ি গ'ল হয় ন। তেতিয়া কিমান দাম পালা হয়, চোৱা লোকেল মাছ তাতে তুমি দুই কেজি, তিনি কেজি ওজনৰ যদি মাছ এটা বেছা ছশ-সাতশ টকা কেজি হৈছে
তেনেকোৱা হৈয়ে থাকে। আমি প্ৰত্যেক বছৰে এনেকে মাঘৰ-মাঘৰ বিহুৰ সময়ত মানে বেছি ব লওঁ নহয়, মানে তুমি নিবই নালাগে ঘৰলে আহি-আহিয়ে মানুহে মানে বিচাৰি আহে মাছ কিনিবলৈ যে তেতিয়া আমি মানে ডাইৰেক্ট মানে মানুহে নিজে চাই পুখুৰী পাই ধুনীয়াকে লৈ আমি উঠাই কৰি তাতে অ লৈ যায় আৰু ধুনীয়া যি টু নয় দাম পাব লাগে।
অ', অ' সেইটোয়ে পায়। অত
একো লচ নহয় অ', উম, ভাল মাছ খাব পাৰে। এতিয়া তুমি বাহিৰত চোৱাচোন কিনিবলৈ গ পালেটো ভাল মাছটো নপ পোৱা আমাৰে হৈছে গম পাইছা। এবাৰ-এবাৰ কিনি আনা পিছত মানে মাছতো আমি খাব নোৱাৰিল‌ও, ইম ইমান মানে এটা ক্ষাৰ-ক্ষাৰ লাগিছে। বনোৱা পিছত মানে অ', এ বিহুতে আনি খাইছিলোঁ মানে সেই চালানীয়াবোৰ কি খাব বা সেইবোৰতো আৰু খাব নোৱাৰি। চালান আৰু কি আৰু বেলেগৰ ফিছাৰি-বেলেগৰ ফিছাৰিৰ মাছ খাবও বেয়া লাগে। বা, কি বা দিয়ে কি নিদিয়ে। অ', ঘীণ লাগে উম। কি লেতেৰা অ', কিছুমানেতো বহুত লেতেৰা কিবাকিবি
বহুত লেতেৰাকে ৰাখে, উম। এতিয়া মই তোমাৰ-আমাৰ অ', মই তোমাক কৈছো যে আমাৰ স্কুলৰ ওচৰত আছে বুলি যে, ইমান ধুনীয়া পৰিৱেশত ৰাখিছে আৰু তোমাৰ এনি টাইম মানুহ আহি চাফা কৰে মানে কি জানে সিহঁতৰ মানে কি অ সিহঁতৰ ই কিছুমান গাঁৱত যে আ যে বিহু টাইমত যে মাৰে যে আৰু ঘৰৰ প্ৰতি যে অ মাৰিলে সিহঁতে মানে চবে কি কয় যিমান মাছ ওলাইছে চবে গাই পতি সিমানকেই ভগাই কিন্তু পইচাটো উঠাই সেই যে এশ দুশকে যে উঠাই সেইখিনি দি সিহতে পোনা আনি পেলাই মানে দি দিয়ে আকৌ।
গাঁওৰ মানে ৰাজহুৱা পুখুৰীবোৰত তেনেকুৱাই দিয়া আমাৰো তেনেকে বিহুত অ আৰু সমানে মানে চাফা কৰিব বাৰু মাজে মাজে মানে উঠাই বেছি বহুত মানুহ ন গাঁৱৰ বহুত মানুহ থাকে যে পুখুৰীতত যাৰ যাৰ ভাগ থাকে যাৰ যাৰ ভাগ কে সেই ভাগবোৰ মানে তোমাৰ পইচা উঠাব পইচা উঠাই পেলাই অ পুখুৰীটোাফ চিকুণ কৰিব পুখুৰী চাৰি চাইড তটো মানে এটা হেৰি মাৰি দিয়ে মানে মাছ চাছ অ আকৌ যে বিহুত একেলগে মাছ মাৰে ৰাজহুৱাকে। যেতিয়া সমানে মাছ মাৰিব উম-উম যেতিয়া তোমাৰ সমানে মাছ মাৰিব নহয় যিমান ভাল লাগে নহয়।
অ', হয় আকৌ ভাল লাগে অ', চাবাচোন দুখীয়া মানুহ খিনিৰ কাৰণে জানো এইটো এটা সুবিধা নহয় মানে তেওঁ। সৰুকেও পায়। সিহঁতে সেই পঞ্চাশ টকা, এশ টকা দি পেলাই ধৰি লওক মাছৰ পোনাকেইটা দিওঁতে সহায়তটো কৰে এতিয়া সিহঁতে ইমান দিনৰ মূৰত মাছ কেইটা পায় ন কিন্তু কিছুমান মানুহৰ বিহুৰ টাইমত অ', ডাঙৰো পায় অ বিহু টাইমত কিছুমান মানুহৰ তাত পইচাও নাথাকে হয়নে নহয় কোৱাচোন। ন সেইটো মানে অ', দামতটো বাঢ়ি যায় বহুত দাম বাঢ়ে আজিকালি সাধাৰণ মানুহে মাছ এটা কিনি খাবলৈ দছবাৰ পাবিব গম পাইছা অ', বিহু বুলি ক'লে তোমাৰ অ', নোপোৱা সাৰ দিয়া মাছ আগৰ দিনত মানুহে তিনি চাৰি কেজি ওজনৰ বৰালি মাছ এটা কিনি আনে একোজনে নাপায় একো যেনে নাপায় দাম কম আছিলে হয় খোৱাদ আজিকালি নহয়।
নহয় আমাৰ ওচৰতে শিৱ-শিৱ মন্দিৰ এভাগ আছে। তাতো কিন্তু ধুনীয়া মানে বহু মানে ফিছ চাৰিয়েট চিন্তা কৰিছে দেই মানে মন্দিৰৰ ৰাইজে আৰু কৰি তাতো মানে অ বছৰ-বছৰত হেনেকে মাছ দিব মাছ দি সেই মাঘ বিহু উৰু দোকান এখনেই মাৰিব। সেই উৰুকানাখন মাৰি মানে চব বজাৰলৈ আনিম বলে মানে নাপায়গে আৰু তেতিয়া মন্দিৰতে মানে কি হয়। অ, মানে মানুহে কিনি শে কৰে যিমানেই দাম নহওক আৰু মন্দিৰতটো চোৱা তোমাৰ বেয়া বস্তু নিদিয়ে গম পাইছোনে অ' সেইটো কাৰণে মানুহে এটা এ শিৱ মন্দিৰ ভাগততো এতিয়া কোনো বেয়া বস্তু নোসোমাই। তেনেকুৱা নিদিয়ে সেইটো কাৰণে মানে কি হয় মানুহে মানে ল'বলে। ভয় নক কৰে যিয়ে দাম নহওক যিমানে আৰু মাঘৰ বিহুত দিয়া উৰুকানাখন মানুহে খোৱা বোৱাটোত কিমান গুৰুত্ব দিয়ে হয়নে উ নাই-নাই উ মাঘৰ বিহুত।
মাঘ বিহু শেষ
মানে ব'হাগ বিহু উৰুকাটো ভালেই নালাগে।
ভালেই নালাগে উকা উকা যায় হয়নে নহয় অ' মাঘ বিহু উৰুকাটো আৰু একেবাৰে অ মাংস, পিঠা-পনা তোমাক কি লাগে কি খাবা মানে আৰু ন অ যোৱাবাৰ কি হ'ল জানা যোৱাবাৰ মানে ধৰি ল মাঘৰ বিহুত তেতিয়া আৰু মই তোমাৰ বৰালি মাছ এটা ভু ভু কিনিছিলো দুহেজাৰ পৰিছিল হা মাছ ত ইহ কিন্তু কি হল জানানে কাটি পেলাই দুইহেজাৰ টকা মাছটো তোমাৰ অকনো সু সোৱাদ নাই অক
অহ অ' চোৱাচোন পইচাটোও গ'ল তোমাৰ খাবলৈও কিন্তু পইচাটো পইচা টকা যোৱাত বেয়া নালাগে কিন্তু খাবলে মানে অ খাদ্যটো ভাল হ'ব লাগে নহ'লে বেয়া লাগে মানে সেইটো কাৰণে বেয়া লাগে। বাৰু ঠিকে আছে দিয়া মই মানে চাও। কি কৰিব? পাৰো তাকে গোটেইখিনি আলোচনা কৰি গৈ আছে দিয়া অ অ।
অ।